হেল্ল'
হেল্ল'
অ', কি কৰি আছা?
এ কি কৰিবা বঢ়িয়াছো ভাত নি বনাই লৈ
অ', মই ভাত পানী খাই বহি আছো বনালো খালো মানে কিবা কি জানে আজিকালি যদি দেৰিক খাওঁ বা কিবা এটা মানে টান মানে বেছি গধুৰ বস্তু মানে খাদ্য এটা খালে ইমান চব প্ৰব্লেম হোৱা হৈছে মানে সেই কাৰণে মানে বেছি দেৰিলৈ থাকিব নোৱাৰো বেছি ৰাতি মানে তেনেকে বেছি গধূৰ খাদ্য খাব নোৱাৰো। মান মই
এইবিলাক হয়য়ে আৰু আজিকালি কিমান খাদ্যবলাক জালছে হয়নে?
অ', সেইবিলাকে গম পাইছা নে কিবা এটা খালে আগতে নহৈছিলে আজিকালি কিবা এটা খালে নে পেটতটো গধুৰ, গধুৰ লাগি থাকিব হোৱা নিচিনা লাগে
খাই লগ হৈছে যে
অ', সেইটোৱে খাদ্যয়য়ে চব কৰি আছে এইবিলাক
দে খাপ ক দিয়া মেডিচিন মাৰিব অ ন বছ
উম এতিয়াতো একো বস্তুত তোমাৰ ভেজাল নথকা বস্তু বস্তুটো খাব নোপোৱা হলো চব গোটেই খাদ্যবিলাক ভেজালেই হ'ল তোমাৰ। চাউলৰ পৰা দালিৰ পৰা আদি কৰি আগতে মানুহৰ ঘৰৰ চাউল কেইটাকেইটা আছিলে তেতিয়া সেইটোও নাই। কণ্ট্ৰলৰ চাউল বিলাকতো দিয়াচোন ভেজাল দিবই।
বা আজিকালি
অ', উপায়ো নাই, উম সেইকাৰণে নিজৰ ঘৰতে যদি নহওক না নাখালেও নহয় এতিয়া কি জানা নিজৰ ঘৰতে কিবা এটা লগাবলেও, চব সময়তে অসুবিধা নাথাকে। সময় নাথাকে। কিনি অনা যায় দিয়াচোন, জেগাও নাথাকে সেইয়াই, এইবিলাক ভেজাল খাদ্য খাওঁতে-খাওঁতে অকল মোৰ বুলিয়ে নহয় চব মানুহৰে আজিকালি বেমাৰ হোৱা হৈছে কিবা এটা খালেই।
যদি ঘৰতে চব আমি কৰিলোঁ হয় খেতিবিলাক, তেতিয়া অকনমান বাচি থাকিব পাৰিলো হয়।
হয় হয় সেইটো হয় বাৰু, এতিয়া সেইটৱে আজিকালি কিন্তু মানুহে অলপ সেইটো ভাবিছে কিন্তু দে। ভাবিছে যে অলপ ঘৰতে মানুহে কৰা হৈছে মানে অলপ ঠাই হলেও মানুহে, তাব মানে দি হওক কিবাই হওক মানুহে ভাবে যে কিবা এটা কৰি নিজৰ ঘৰতে ভাল বস্তু এটা খাওঁ বুলি। সেইটোৱে। এ মানে কি জানা ইমান ডাঙৰ ডাঙৰ মানুহৰ, অ, কোৱা।
বিল-বিল্ডিং বিলাকতো চাবা চত খনৰ ওপৰত। দিয়ে চব খেতিয়ে কৰে আজিকালি, হয়নে? নহ'লেতো খাবই, ভাল খাদ্য উম, ভাল খাদ্য একো খাবই নোপোৱা হৈছে, নহ'লে চব
চ' চব বস্তু কিনাই। চব বস্তু কিনা আৰু চব বস্তুতে ভেজাল আছে তোমাৰ আজি কৃত্ৰিম, কণীটো কৃত্ৰিম ভাৱে মানুহে প্ৰস্তুত কৰা হৈছে হয় নে, কৃত্ৰিম ভাৱে? কণীয়ে হওক, বা চাউল মাজতে প্লাষ্টিক চাউল উলালে। তাৰ মাজতে প্লাষ্টিক এটা ওলালে, কি কি ওলাবলৈ ধৰিছে এতিয়া এইবিলাক খাইনো মানুহ ক' পৰা ভাল হৈ থাকিব বেমাৰীয়ে হ'ব লাগিব।
খাই দিয়া লগতে গেছৰ প্ৰব্লেম হ'ব মানুহৰ আকৌ দ
অ সেই গেছটোৱে মানুহৰ বেয়া বেমাৰ ৰূপ লয় হয় নে নহয়? মানুহৰ এতিয়া কেঞ্চাৰটো যে হয় মানুহে সেইটোৱে অ কে এতিয়া মানুহৰ কেঞ্চাৰ বেমাৰটো প্ৰথম গেছ বুলি ভাবি থকা যায় গেছৰ প্ৰব্লেম কিবা এটা খালে গেছৰ প্ৰব্লেম কিন্তু পিছলৈ গৈহে গম পোৱা যায় যে এনেকুৱা বেমাৰ এটা হৈ গৈছে। এইয়া মানুহে খাদ্যৰ ওপৰত পাৰ হৈ যায় সেইকাৰণে মান পাৰ হৈ যায় গে সেইকাৰণে মানুহে মানে তুমি যিয়ে ৰাতি অকমান পাতল আহাৰ এটা খাব লাগে সোনকালে খাব লাগে।
তাৰপিছত সোনকালে উঠি তুমি অলপ খোজ চোজ কঢ়িব লাগে। ৰাতিপুৱা নিজকে এঘন্টা মান দিব লাগে এস্কচাৰচ্ৰাইজ কৰিব লাগে। নহলে কাৰণ আমি এতিয়া বাচি থৈ নোৱাৰি কাৰণ আমাৰ মেইন খাদ্যটোৱে বেয়া হৈ আছে হয় নে নহয়, যিটো আমাৰ পেটৰ ভিতৰলৈ খাদ্য যাই সেইটোয়ে যদি আমাৰ যদি ভেজাল বস্তু বিলাক খাই থাকো তেতিয়া হলে মানে কেনেকে তোমাৰ শৰীৰটো ভালে থাকিব? এতিয়াতো আমি খাদ্যটোৰ ক্ষেত্ৰত বাৰু কথাটো কৈছো খাদ্যয়টোতো সেইটোৱে খাব লাগিব উপায়টো নাই আমি নিজে যেতিয়া খেতি কৰিব নোৱাৰো ন কিন্তু বিশেষকে তুমি তাৰ সলনি নিজকে মানে ভাল কৰি ৰাখি উঠিব লাগিব ব্যয়াম কৰিব লাগিব। তাৰ পিছত তোমাৰ নিজকে টাইম দি এক্সাৰচাইজ কৰিব লাগিব কম আহাৰ খাব লাগিব। সেইবিলাক আৰু নিজে বাচি থাকিব লাগ খোজ কাঢ়িব লাগে। অ', এঘন্টামান মানে মানুহে নিজৰ শৰীৰটোক দিবই লাগে।
নহ'লে একো নহয় গৈ নহ'লে বেমাৰ হ'ব।
একো নহয় অ' বেমাৰ হ'ব এইবিলাক কথা।
এ আজি আজিকালি কলেগতে কি কৰিব পাৰে নহয়।
অ পাৰে পাৰে পাৰে অ সেইটোৱে।
এজোপাকে নহ'লে কিবা
অ ধুনীয়াকৈ চলিব পাৰি অ অ হয় হয়।
উম আমি অ কিনি আনি আমি খাওঁহি।
উম। অ সেইটোয়ে তুমি কিনি আনি খাওঁ। অ অকমান নিজকে কি জানা এডাল এডাল গছ ৰুই পেলাই তুমি আগবেলা আধা ঘন্টা এটা দিয়া, আবেলি আধা ঘন্টা এটা দিয়া গছজোপাত তুমি কি আমাৰ যেনেকে গোবৰ সাৰ হওঁক, ছাগলী, গোবৰ হওঁক এনেকে সাৰ অলপ দিয়া তুমি চাবা গছডালত কিমান ফল লাগে। কিন্তু সেই সময়টোকে আমি দিব পৰা নাই কিন্তু দিব লাগে।
উম আমি আজিকালি এ এলাহ কৰি পেলাই খাই আছে।
নহয় এ দিয়া কিনো কষ্ট কৰিছে। কিনো কৰিম কিনিয়ে খাও বুলি ক'লে হয় তেনেকুৱা হৈ গৈছে গে।
অ।
আমিতো দেখা নাপাওঁ।
দেখা নাপাওঁ এতিয়া বিলাহীবিলাকে চোৱাচোন কেঁচা বি বিলাহীবিলাক কাট অ এতিয়া কেঁচা বিলাহীবিলাক চিঙি আনিব চিঙি আহি কালাৰ দিব, কালাৰ দিয়াৰ লগতে তোমাৰ ৰঙা হৈ যাব সেই আমি ইমান মানে বেয়া বস্তুটো খাই আছো ভাবাচোন এতিয়া সেইবিলাকে আজি এতিয়াটো আমো তেনেকুৱা কৰা হৈছে কেঁচা আম আনি কালাৰ দি পকাই দিব তোমাৰ। ছেকেণ্ডৰ ভিতৰতে সেইবিলাক
হেৰি হয় চাবাচোন তুমি কাটি দিলে তুমি চাবাচোন মাজৰখিনি বগা পৰি থাকে এ কাষটো অকমান হালধীয়া খাই দিয়া পিছত মিঠা লাগিছে নে কি লাগিছে একো
একো সোৱাদ নাথাকে অ আমটো একো সোৱাদে নাথাকে এইটোৱে কথাটো। সেইটো এটাই কথা মানে আমি
চোৱা টেঙাটো টেঙাই মিঠাটো মিঠায়ে হয়নে? পকিলে টেঙা আমটোও মিঠা হয় কিন্তু এইটোত নহয়। মানে কাটি চাবা আৰু দেখিবা
নাই এতিয়া এতিয়া মানে মানুহে মানুহে মানুহৰ কথা নেভাবে। নিজৰ মানে যিটো মানে মোৰ লাভটো কথা ভাবিব যে মই যদি এনেকে কৰিলে লাভ কৰো তেতিয়া হ'লে কিনো আও কিন্তু সেই লাভ কৰিব যাওঁতে কিমান মানুহক যে অনিষ্ট কৰি আছে সেইটো কথা মানুহে নাভা ভাবা হ'ল যে
উম তাৰ বিনিময়ত আমি বেমাৰবিলাক নিজে ছপাই লৈছো।
নিজে ছপাই যেতিয়া মইয়ে মই যদি বিলাহীটো কেঁচা বিলাহীটো ছিঙি যদি পকা কৰি পেলাই বেছি দামত বেচিব পাৰো তেতিয়াহ'লে মইনো কিয় লোকৰ কথা ভাবিব যাম এতিয়া মানে কি হ'ল আমাৰ সমাজখন তেনেকুৱা হ'ল কোনেও কাৰো কথা নাভাবে। কোন মৰে মৰক, কাৰ বেমাৰ হয় হওঁক আৰু মোৰনো কিডাল হ'ব সেনেকুৱা হয়।
মাছ বিলাকো তুমি খালে কিবা সোৱাত একো নোপোৱা হয় ন'। মাছ, মাংস খালেও তুমি একো সোৱাদ নোপোৱা চব আজিকালি চালেনিয়া হ'ল ফিচাৰীত মাছবিলাক চবে আজিকালি সাৰ সুৰ দিয়া হ'ল।
অ' সেইটোয়ে চব মাছেও সাৰ খায়। এতিয়া আগত সাৰ দিয়া হ'ল।
আমি এতিয়া পেটটো ভিতৰত চব সাৰ হে ভৰাই আছো আৰু আৰু একো নাই সেইকাৰণে আৰু আজিকালি খাদ্য বিলাকে চব ভেজাল হয় গৈছে নহয় নে বাৰু!
সেইটোৱে কথা।
উম।
তাকে কিমান পাৰো মানুহে বাছি তাকে চলি থাকি শিকিব লাগিব উপায়টো নাই। এতিয়া তুমি নিজে নিজৰ কথা ভাবিব লাগিব যিমান পাৰা ফ্ৰেচ বস্তু খাব চেষ্টা কৰিব লাগিব ঘৰতে যিবিলাক সতেজ শাক-পাচলি হয় নিজে অলপ কষ্ট কৰি হলেও লগাব লাগে লগাই পেলাই সেইবিলাককে খাব লাগে।
তই গৈ এযোৰ এযোৰ পালেও ৰুইছা তাত লাগিছে এ এসাঁজ তুলিয়ে ছিগি পেলাই খাই চা সেইটোত একো প্ৰব্লেম নাই। দুদিন থৈ দিলেও সি নেগেলে। হয়নে, হেৰি কৰি পেলাই নিজে যদি খোৱা বস্তুবিলাক কিন্তু এইবিলাক আমি এতিয়া নকৰো একো কষ্ট নকৰো হেৰি কৰি পেলাই দেহাটোৱে কষ্ট পাব বুলি আৰাম থাকো তাৰ বিনিময়ত আমি এতিয়া খাদ্যবিলাকো আমি সেনেকেই খাব লাগিব। উম, কৈ পেলে। আজিকালি মানুহক ইমান নিজক টাইম দিব পাৰে।
অ নিজক টাইম দিব লাগে নিজক শৰীৰটোৰ বিষয়ে ভাবিব লাগে। মানুহে কয় ন দেহাটো থাকিলে চব সম্ভৱ হয়। কিন্তু তোমাৰ যদি শৰীৰটোয়ে বেয়া হৈ যায় তেতিয়া হ'লে তোমাৰ যিমানে যি নহওক তোমাৰ একো নাই মানে ধন টকা পইচাই কাম নিদিয়া হৈ যাব তেতিয়া। সেইবিলাক কথা মানে সেয়া নিজকে নিজকে টাইম দিব লাগিব। কাৰণ বেমাৰ আজাৰ আজি আজিকালি চবোৰে হৈছে ভেজাল বস্তু ভেজাল শাক পাচলি ভেজাল চাউল দালি একো বস্তুটো বাকিয়েই নাই ভেজাল নহ'ব কাৰণে।
আগৰ মানুহ বিলাক ভালকে জীয়াই আছিল কিহৰ কাৰণে জানা চাউলে পাতিয়ে
সেইটোৱে কথা চব চব সতেজ আছিলে আগৰ অ আগৰ চব মানুহে আগৰ চাবাচোন আমি শুনিছো আগতে আমাক ককাহঁতৰ দিনত বোলে মচ
আহ আহ কিয় অ। হয় নেকি ওলাই কাটি দিব।